হেল্ল'।
কি কৰিছা?
এ কি কৰিব ছোৱালী শুৱাই মেলি ললোঁ। অকন টোপনি যোৱা নিচিনা ভাঙিও যায় টোপনি তেনেকুৱা।
অ'।
আপুনি শুছে আৰু আধা টোপনিৰ নিচিনা। এবাৰ যায়, এবাৰ উঠে, আকৌ তেনেকে সিহঁতৰ টোপনিহে আৰু।
হয় দিয়া। এতিয়া খালা নহয় ন, ভাত চাত খালা নাই?
ভাত খালোঁ, খালোঁ।
অ', কিহেদি খালা আজি?
এ, দালি, ভাজি, ৰঙালাও ভাজি, এনেকে বনোৱা হ'ল আৰু তেনেকে খালোঁ।
তোমালোকৰ ৰঙালাওটো খুব চলে ন।
এ, নহয় আমাৰ ৰঙালাও থাকেই, আনি থোৱাই থাকে ৰঙালাওটো।
মই মানে বহুত ভাল পাওঁ খাবলৈ এইটো বস্তু, কিন্তু মই আজিকালি বহুদিনৰ মূৰত এসাজ ভাল নাপাওঁ
কিন্তু গেছ কৰে, গেছ হয়, গেছ হয়, মই অনুমান কৰিছোঁ।
উম।
কাৰণ এইবোৰ সাৰ দিয়া ৰঙালাও যে, আগৰি আৰু ৰঙালাও বোৰ আগৰ নিচিনা মিঠাও নোহোৱা হ'ল।
নহয়।
আজিকালি খেতিবোৰ আৰু মানুহে সাৰ দি দি কৰে আৰু।
হ'ব আৰু নকবা আৰু কৈছোঁ নহয়।
কিন্তু কিছুসংখ্যকে ভালকে কৰি আছে। অ', হেল্ল'।
মাহঁতৰ ভালনে?
মাহঁতৰ ভালে, ভালেই দিয়ক।
এ, তোমাৰ ভাইটি এতিয়া কি কৰি আছে? কিবা কৰি আছেনে ভাইটিয়ে?
ভাইটিয়ে আৰু ঘৰতে সৰু-সুৰাকে কৰি আছে। খেতিতে লাগিছে আৰু বুজিছে, চাকৰি লাহে ধীৰে ইণ্টাৰভিউবোৰতো দিয়ে আছে। এতিয়া নাপালে, মানে ধৰক কপালে নাটানিলেনো কি কৰিব? সেইটো কাৰণে, এইবাৰ ফিচাৰীটোকে খান্দি লৈ পেলাই, এইবাৰ মাছ দিয়াৰ ব্যৱস্থা কৰিছে।
ফিছাৰী খান্দি লৈছে, সেইতো বহুত ভাল কথা।
মানে কি হ'ল, আমাৰ আগৰে ফিচাৰীটো আছিলেই, তাৰ পিছত পিছত মানে কি হয়, এই মানুহবিলাকক মাতি লাগে, এতিয়া চৰকাৰে বহুত ঘৰ দিছে নহয় সেই ঘৰবিলাকত পেলাবলে ধৰক মাটি লাগে, তাৰপিছত আৰু জে চি বি খনৰ ল'ৰাটোৱে ক'লে যে, মই খান্দি দিম মোক মাটিখিনি দিলেই হ'ল। মই ফ্ৰীিতে গোটেইখিনি খান্দি দিম। তাৰ পিছত সি তেনেকে কওঁতে সি গোটেইখিনি খন্দাই ল'লে মানে ছাইদৰ মাটিতে। এতিয়া ফিচাৰীটো ডাঙৰ হৈ পৰিলে।
উম।
এতিয়া সি মাছ দিম বুলি ভাবিছে।
বহুত ভাল কথা। আমাৰ এইফালেও হৈছে নহয়, এতিয়া গম পাইছে নাই?
অ'।
ডেকা লৰাই, শিক্ষিত ডেকা লৰা, ধৰা সকলো কৰি নাপায় ন। আৰু এই দুই, তিনি বছৰ মানৰ পৰাহে। ধৰা মানে যোগ্যতাৰ ওপৰত চাকৰি। নিদিয়া হৈছে। পৰিছে, কিন্তু আৰু কিমান শিক্ষিত নিবনুৱা আছে। প্ৰস্তুতি উল থাকে, হেৰিটা। যদি নিবনুৱা আছে, দুই লাখ কেনেকে হব?
এনেইতো আপুনি চাব পাৰে। ইয়াৰ আগৰবাৰতো সেই চৰকাৰী চাকৰিৰ কাৰণে বাৰ লাখ তেৰলাখে এপ্লিকেশ্যন কৰিছে। অ, সেয়াই ইমান খিনি ল'ৰা- ছোৱালীয়ে চাকৰি পোৱাটো সম্ভৱ নহয়।
অ, আমাৰ সি মানে কি কৰিছে
হয়।
শিক্ষিত নিবনুৱা কিছুমানে ধৰা মাটি বিলাকে পৰি আছে ন, দৰাই- দৰাইতো মাটি- মাটিতো থাকেই ধৰা বিশেষকে আমি এনেকে ধৰা আমাৰ মানে ঘৰ বনাই- বনাই মাটিবিলাক হেৰি হৈ- হৈ যায়। কিন্তু এইবিলাকতো এতিয়াও আছে, বহুত- বহুত এৰিয়া ডাঙৰ- ডাঙৰ এৰিয়াত। তেনেকে পৰি আছে। সিহঁতে সেইবিলাক হয়তো মানে কিছুমান লীজতটো লয় বেলেগৰ পৰা লৈ পেলাই, মানে কি কৰিছে এ খেতি কৰিছে। ফিছাৰী খানে, ফিচাৰী খানদিছে মাছ পুহিছে।
এতিয়া মান ভাল- ভাল ভাল কথা। এতিয়া আমাৰ পাছফালে মানে অকমান মাটি আছে, আমাৰ মানে মাটিখিনি আমাৰ ঘৰৰ বাউণ্ডেৰীটো লগতে অলপমান মাটি আছে।
উম।
তাতো সি কিবা- কিনিবি কৰিম বুলি ভাবিছে মানে।
অ, এই ৰবা, এতিয়া তেনেকে তুমি কৈছা যেতিয়া ভাল কথাই। এনে কিহৰ কথা ভাবিছে, বা বাগান টাইপৰ আৰু তেনেকুৱা
নহয় বা তেনেকুৱাই মানে এতিয়া ভাবিছে, নেমু- নেমু- চেমু তেনেকে আম, আমাৰ ঘৰত মানে, যোনটো নেমু সচ আছে, একদম বাৰমহীয়া।
উম।
আৰু মানে ধৰক, আপুনি যদি অকমান আঁতৰে, আঁতে আঁতৰেও বিশ, পঁচিশ জোপা ৰুই দিব পাৰে, তেনেহ'লে সেইজোপ পা, এবছৰ, দুবছৰৰ ভিতৰতে মানে, সেইজোপা আৰু হৈ যাব মানে, বহলি যাব। নেমুবোৰ এবছৰৰ মূৰে
বহুত ওলাই নিজে, নিজে।
নিজে, নিজে বহুত ওলাই, আৰু মানে আমাৰ নেমুটো, একদম ডাঠ কলিটো ইমান নাই, কিন্তু সাংঘাতিক ৰস, আৰু গুটিও নাই।
উম।
মানুহে কিছুমানে, গুটি থাকিলে অশান্তি পায় নহয়, কিছুমান নেমুত। অ', কিছুমান, আমাৰ গুটি নোলায় মানে, আৰু নেমু আপুনি এ মানে, হেৰিটো চাইজটো দেখিলে আপুনি, বিচ্যুতি খাব মানে।
ডাঙৰ হয়।
ইমান ডাঙৰ নেমু, আৰু মানে আমাৰ পকা নেমুবোৰ ঘৰতে মানে, তলতে এনেকে পৰি পকি এনেই
মই কিয় কৈছো জানা।
হয়।
মোৰ, মোৰ উপৰীয়া বাইদেউ হয়, তাইৰ মানে, ভিনদেউৰ মানে একে, ভাল খেতিয়ক নাম আৰু তেওঁৰ।
হয়, হয়।
পিছতে আগফালে, মালভুক কলৰ বাগান এখন আছে, সেই যথেষ্ট পইছা। তাৰপৰা, সেই হিচাপে সময়টোও দিয়ে দেই, তাৰপিছতে তাৰ মাজ
লাগিব, কিবা এটা কৰিলে।
অ', মালভোগ কলৰ চাইডত দেই নেমু আছে, মানে তোমাক মই কি কৈছো, মই অলপতে গৈ পেলাইতো মই নিজ যিয়ে গৈ পেলাই আচৰিত হৈছো, পকা, পকা নেমু। মই আচাৰো কৰিছো সেইয়া নেমু, বাকলি-ছাকলীয়ে বৰ সুন্দৰ হয় নেমু টেঙাটো।
হয়।
সেয়া, সেইয়া নেমুত, বিশ্বাস কৰিবা, বাৰ মাহে তুমি খোৱা লগত গৈছে আৰু এটা অফ চিজনত যে নেমুটো বহুত দাম হয় নহয়, ঠাণ্ডা চিজন তেনেকুৱা নেকি
হয়, সেইটোৱে।
এতিয়াও তাহাঁতৰ বাইদেউহঁতৰ বহুত টকা পায়। গম পাইছে নে, ঘৰৰ পৰাই লৈ যায়হি, বেপাৰী আহি পেলাই। মানে হেৰি কৰে আৰু, পাইকাৰী নিচিনা, তেনেকুৱা ৰেটত দি দিয়ে। তাৰ মপিছত বহুত দাম পায় তেতিয়া, অফ চিছনত বহুত বেছি দাম পায়। আৰু ইমানেই ৰস গুটি নাই কিন্তু, মই সিহঁতৰ নেমু খাব নোৱাৰো, মই যে নেমু খাব নোৱাৰো। মানে সিহঁতৰ নেমু যে, একে বহুত ৰসাল মানে।
বহুত ৰসাল। এতিয়া মানে, আমাৰ, আপুনি কোৱা নিচিনা, আমাৰ কলো লগাইছে তেনেকে, কলগছ।
মালভোগ কলত বহুত টকা পাইছে।
মানে মই, মালভোগ কল বুলিয়ে কোৱা নাই, কিন্তু এনে কল লগাইছে আৰু, যথেষ্ট খিনি লগাইছে সি।
আৰু সেই খেতি এ শাক-চবজি ছিজনতো বহুত লগাইছে তেনেকে কিছুমান ল'ৰাই। এতিয়া আমাৰ এই এ মানুহজনে হেৰি কৰিছে
অ হয়, উম চি আপোনাৰ মাতটো অকন ভাঙি ভাঙি অহাৰ নিচিনা আহিছে আহ আ।
অ হয় নেকি?
অ এতিয়া বাৰু ভা
শুনিছানে উ উ উ উ খালি বাৰী না আছে সেই বাৰীখনত মোৰ মানুহজনে লগাইছে লেঙেৰি আম
হয়।
মানে এ এ এ এ এ এ এ তিনিশ মান জোপাল মান লগাইছে। ইমান সুন্দৰ স্বৱাদিষ্ট হয় বুলি কৈছো তোমাক।
মোৰ একদম শুনিয়ে মোৰ লোহৰ পানী পৰি গৈছে বুজিছে।
কিনি অনা খিনি মানে ধৰা আ আ আ অলপ উম উ উ উ, ধৰা ফুৰত নহওতেই, হেৰি কৰে আৰু তাত মেডিচিন চিন মাৰিব লাগে তাহাঁতে আ আৰু টিন টে টে টু এইটোলে পঠাব লাগে ন বাহিৰলৈ। বেলেগ বেলেগ জেগালৈ পঠাব লাগে গতিকে বেয়া নহবৰ কাৰণে মেডিচিন মাৰিব লাগে, কিন্তু সেইটো গছতে ফক এই পুৰত হৈ পেলাই পাৰা যায়। মানে তাক মই কলো যে আজি মেঘ হৈছে কি কৈছে হাঁ আ। গতিকে উম তাৰ পৰা কলম দিছে বাৰু বহুত মানুহে কলমো নিছে। এ এ এ এ এ আ উ অইন একো মেহনত নাই এই এটা ভাল ব্যৱসায়। যদি খালি মাটি আছে আম লগাই দিয়া আৰু চাপতহে লাগে বস্তুটো। আৰু আৰু সময়ত তলত অলপ ধোঁৱা-চোৱা দি দিব লাগে। ইমানেই মেহনত মানে কিছুমান পোক-পৰুৱাৰ কাৰণে ইমানেই আৰু কালি এইটোতে মেহনত লাগিব বস্তুটো। গম পাইছে নে, আৰু খাবলৈ সুন্দৰ গতিকে এনেকুৱা বস্তু ডিমাণ্ড আছিল।
হয়, হু হু এতিয়া মানে
অ অ।
এতিয়া মানে কি হয় আমাৰ এই মাটিখিনি পথাৰৰ মাটি যে সেইটো কাৰণে সি মাটি পেলাই ওখ কৰিছে মানে নেমু গুৰিত পানী হলে আকৌ নেমু মৰিবলৈ আছে।
মৰে মৰে অ মৰে।
সেইটো কাৰণে মানে ওখ কৰিছে ওখ কৰি আৰু নেমুৰ পেটিবোৰতো ওখ ওখ কৰি দিছে বাৰু।
উম হু।
গতিকে তাত পানী নহবলৈ কাৰণে সেইয়াই আৰু দে আপোনালোকৰ আম হলে আমাক দিব আৰু বুলি আশা থাকিলে খাব পাম বুলি।
কেলে নিদিম বাৰু কেলে নিদিম কোৱাচোন।
উমা উম। তাকে ভালেই কৰিছে দেই কাৰণ আজিৰ দিনত এই হাত খৰচ এটা ভাল সে ওলাই থাকিব দিয়কচোন, অ অ অ। সেইটো লাগে আৰু চাইড ইনকাম নহলে সাধাৰণ এটা ইনকামত আজিকালি চলিবলৈও দিগদাৰ দিয়কচোন।
দিগদাৰ দিগদাৰ।
কিমান বস্তু-বাহনি লাগে আজিকালি চলিব লকে সাধাৰণকেও।
উম উ উ।
বহুত কিবা এতিয়া ঘৰ এটা বনাবলৈ হ'লেও আচবাববোৰ কিনিবলৈকে কিমান মিস্ত্ৰীকে কিমান দিব লাগে।
উন উন্নয়।
তেনেকুৱা ধৰণৰ কথা এই আচবাবতকে বেছি মিষ্ট্ৰিক দেউটাকে পইছা
খৰচটো বহুত বেছি।
বেছি বহুত বেছি হৈ গ'ল আৰু নলবনো কেলে তেওঁলোকতো নিজে চলিব লাগিব।
লাগিব তেওঁলোকেতো পেটৰ তাৰনাতহে তেওঁ হেৰি ফুৰিছে নহয় জানো পেটটোৰ কাৰণে কণ
হয় না আমাক যদি নিজকো লাগে তেওঁলোককো লাগে।
লাগে অ'।
কিবা দুই পইচা কিন্তু আপুনি এইটো শুনি পেলাই মই বৰ ভাল পালোঁ দেই বৰ ভাল কাম কৰিছে কিন্তু।
ভাল জানে তাতে আকৌ হেৰি লগাইছে। কুঁহিয়াৰো লগাইছে অলপ অকমান ৰাতি। সেহে মানে ধৰাৰি কাৰণে নহয়।
অ', অ', শুনিছো।
এ এই জুচৰ কাৰণে জুচ তুচৰ কাৰণে এতিয়া গৰম চিজনত যে। কুঁহিয়াৰটো কিনে নহয় সেইটোত অলপ ভাল প্ৰফিট হয় বেছি দামত।
আমাৰ ফালে আকৌ কুঁহিয়াৰ কৰিব নোৱাৰে বুজিছে হাতী আহে যে।
নহ কম পইচা একে বিঘাই বিঘাই তেনেকে নহয় তেনেকে হ'লেটো মানে তেতিয়া পেৰিব লাগিব ন মিত
এৰিব লাগিব মানে কি হয় মানে আমাৰ ফালে মানে অকমান কুঁহিয়ে দেখিবও নোৱাৰি মানে। কাৰণ হাতী আহি সোমাই গব, উম।
ইয়াটোতো খুব কম পৰিমানেটো এটা মানে হেৰি হয় এ কি কয় বেছি পইচা পোৱা যায়।
গম পাইছো এজাত কুঁহিয়াৰ আছে সেইজোপা একদম সেইজাত মানে বৰ ডাঙৰ ডাঙৰ হয় গাঁঠিটো। বহুত মিঠাও হয় যে।
সেই যাতে কিনে জুচৰ কাৰণে।
হয়, হয়, হয়।
এইটো প্ৰফিটো হয় মানে।
প্ৰফিটো হয় হয় ভাল কাম কৰিছে দিয়ক। এক্সট্ৰা খৰচ এটা লাগে হয় নে নহয়।
লাগে, লাগে, লাগে।
এতিয়া আপোনালোকে দোকানখনৰ ভৰষাতনো কিমান থাকিব দোকানখনৰ দোকানখনৰ আপুনি বহিলে আপোনালোকক খুৰাই সেইখিনি কাম কৰিলে।
কেলে নহয়নো?
উম। এতিয়া দুটা মানুহে এটা জেগাতে বিজি থকাটো কি হ'ব নহয় নে নহয়।
সেইটোৱে।
ভাল কামেই কৰিছে দিয়ক।
উম।
মানুহক লাগেও।
লাগে, লাগে, এনেকে এতিয়া ডেকা ল'ৰা চাম ও ওলাই আহিছে ভাল কৰিছে কিন্তু।
ভাল কৰিছে, ভাল কৰিছে, অ', হ'ব লাগিব ন সিহঁতি ভাল কথাই চিন্তা কৰিছে। আমি ভাল হোৱাটোৱে বিচাৰো সকলোৰে।
সেইটোৱেটো।
চাকৰি আশাতে থাকিলে চবেইটো এনেও চাকৰি নাপায় দিয়কচোন, কাৰণ সকলোৱে যদি চাকৰি কৰে তেনেহলে কি হ'ব কাৰণ পোষ্ট বিলাকৰো কথা আছে আৰু খেতি বাতি কোনে কৰিব তেনেহলে, চলিবতো লাগিব। বাৰ দিয়ক বুইছে, আমিও এতিয়া শুওঁহে আৰু।
শুৱাগৈ যোৱা মই এয়া সামৰি সুতৰি ললো শুংগৈ আৰু এতিয়া।
ঠিক আছে, হ'ব দিয়ক দিয়ক।
দিয়া বাৰু।
অহ অহ।